আহ কি কৰি আছো?
মই চাহ তাহ খাই উঠি আজৰি হলো হোৱাৰ পাছতে তোৰ- এই আমাৰ বোৱাৰীজনীয়ে ভন্টিজনীয়ে আহিছিলে।
অ
তাৰ সেহঁতৰ হৈ আমচাম অকণমান কুটি মেলি খুৱাই চাহ একাপ দিলোঁ। দি আজৰি হৈ পেলাই মই বোলো নহয় তাঁত খনণতে বহোগৈ। চোন তাত এনেকে তাঁতত বহিছিলোগে। ছোৱালে সেই ভাত বনাই আছে ছোৱালীয়ে ডাঙৰ ছোৱালীয়ে।
অ অ এতিয়া গামোচা কিমান আছেগে?
এ এতিয়া এই ছয় নম্বৰ খ কি পাঁচ নম্বৰ খনৰ ফুল বাচিম হে এই আছে।
অ ভাত ভাত পানী কিহে বনালে?
ভাত হেৰি আকৌ এইটো উ কোমোৱাই মাছে
অ
নেমু অকণ দি পেলাই তাৰপাছত বোলো হে খৰিচা চইচা আছে তেনেক
অ অ আমাৰ বনোৱাই নাই চাহে খোৱা নাইচোন চাহ খামহে অকমান তে মালিক নাই এইফালে কামলে গ'ল আহিলেহে খাম আও আজি আকৌ সেই দিনটো কামতে গল ৰদতে মিস্ত্ৰী আহিছিলে
অহ
এ খুটা মাৰিছো চেণ্টেজটিটো উঠাবৰ
অ মই হেৰি হ'ল আকৌ দিনত ফুল বাচিবলে অঔ পইচা কেইটামান উলিয়াব কাৰণে হেৰিলে যাবগে লগীয়া হ'ল
অ অ
গৈ আকৌ আজৰি হৈ আকৌ হৈ ভাগিনজনীৰ ঘৰত সোমালো অকণমান দেৰি ভাগি নজনিৰ লগত কথা
ভন্টিহেত আহিছিলে মানে কি ফুৰিবলৈকে আহিছিলে নে
এ বেলেগ দৰকাৰত আহিছিলে ইহতি বোকা দিব হৈছে কঠিয়াত তুলিবলে আহিছে
অ অ এইফালে কৰিছে খেতি
তাৰ মানে হেৰি আকৌ আধি লৈছে আমাৰ চাইদে
অ আপোনালোক আপোনালোকৰ ৰুবলে হৈছেগে নে কঠীয়া
নাই হোৱা নাই হোৱা এই আও এইসপ্তাহত নহয়
অ ঐ খাউলি চাউলি বনাইছিলে নেকি
নাই বনোৱা খাৱলি খৰিছা অকনমান বনাইছিলো তাকে এতিয়া দিবলে যাবলে আকৌ বাহৰি না নাই গাড়ী গোৱাও নাই, মই বোলো এ তাকে টমটমখনো এতিয়া পাবলে নাই নহয় সময়ত।
আঐ, আমাৰ ইফা এইফালে টমটম চলিয়ে থাকে, পটককে গুচি আহিব। খাউলি-চাউলি বনালে খব ক কৰিবচোন এইবোৰ গোটে-গোটেই চোতেও বনাই নহয় গোট গোটৰ আত্মসহা়য় গোটবিলাক।
অ' বনাই এতিয়া আকৌ হেৰি নহয়, সৰিয়হৰ দাম বেছি নহয় জানো।
উম আজিকালি যে সেই আজিকালি থাৱলি থাৱলি নু
উম সৰিয়হটো এতিয়া বজাপা আনিব লাগিব। আজি বজাপা আছিলে ভালে হৈছিলে মই অ' ক হেৰি আক বজাৰলে নগলো সৰু ছোৱালীজনীকে বায়েককে পঠিয়াই দিলো মই যোৱা সেতেন দেখোঁ আধা কেজি মানো হ'লেও আনিলোহেতেন এতিয়া সেই আধা কেজিটো অনাহেঁতেনে অকমান বনাব পাৰিলোহে
অ' ঘৰত খাবলে লাগে গৰমত, মই এতিয়া কাইলে এফালে যোৱা ক কথা আছে, মোৰ সৰিয়হ আছে যদি তাতে খাউলি বনোৱাৰ কথ
অ' তাকেহে বনালে মেলিলে অকমান আ ফালেও দিবিচোন বাও।
মই বাৰু বনালে দিম, আপোনালোকেও খবৰ পালে গোটৰ বা ক'বাৰ পৰা আনিলে হ'লেও দিবচোন। কা টোপোলা
উম নহয় আমা গোটত হেৰি মই কছিলো, উলিয়াইছিলো যোৱাবা মিটিঙত তাৰ পাছত মই বোলো এনেকে এতিয়া বাৰিষাচিজনত এই বস্তুটো বনালে বহুত চেল হ'ব অ কোনোবা বেচিব নোৱাই নোৱাই বোলো আমি ঘৰে ঘৰে থৈ দিম, এনে মোবাইলত আজিকালি ষ্টেটাছ দি দিলে মানুহে উম
এ নিবই নিবই, আপোনা আপোনাৰ ভাগত যেনিবা বিছ পেতি পৰিলে হয় নে বিক্ৰী কৰিব কাৰণে আপুনি বিছ পেতি বিক্ৰী কৰিবলে বেছি দেৰি নালাগে
উম মো এতিয়া খৰিচা মানুহে কিমানে সলাগে খৰিচা কন বৰ ধুনীয়া হয় বুলি
কোৱা শুনি এতিয়া শলাগে বুলি কোৱা শলাগে বুলি কোৱা শুনি ছোঁ খাই
অ হয় আমা ল'ৰাতোৱ স্কুলৰ মাষ্টৰেও লৈ লৈ যায় এবাতোন এটা ব বয়াম নিচে পইচা এশ টকা পইচা
অ সেইবোৰ হেৰি লিংকে লিংকে পাই আও আমা বো ভাগত নপৰেগে আৱ
লিংকে লিংকে পাই মানে সেই আক সেই খোৱা টাইমত আহি লে, মনত পৰিলে তেতিয়া মানে অকমান দি পঠিয়াব পাওঁ। কালি এতিয়া দেওতো আহিছিলে ভাত খাই থাকো কোনে গুণ পাইছে সেই গুণ পালতে অকমান বিচাৰিলে তাক আকৌ সই বিজলকীয়া আছা অকমানে, খৰিচা অকমানে দি পঠিয়াইছো আজি আকৌ ভন্টিজনী আহিছিলে ভণ্টিজনীকো আকৌ সেই খ গিলাচ এটাতে
দি পঠিয়াছে অ আমি আম আমা আমিবোৰ অহা-যোৱা নকওঁ যে সেইকাৰণে নাপাও আৱ
অ নহয় নহয় মানে সেইটোৱে গুণ পাই নেপাই জানো গুণ পালে ধৰ হেৰি
অ' অ' গুন পালেহে দিবলে ভাল অ আমাৰ না আমিবুৱে নাযাও যে সেকাৰণে ইমান দূৰৰ পৰা আমি কপা গুন
অ' সেইটোৱে আক এতিয়া ফোনত কলে শুনিলে লোভ লাগিলে নহব নহয়, হেই নিবলে আহিবও লাগিব ন। মইনোবা তেল কন খৰচ কৰি গাড়ীখনত তেল খন খৰচ কৰি দিবলে যোৱাতকে, নিজেতোন বাইক আছে এখনকেও নহয় দুখনকে আছে গতি নিজেতোন এপাক আহিব পাৰে।
হয় হয়, আপোনালোকো আহিব পাৰে নহয়, ক'ত আপোনালোকৰ খা খবই নাই, দাদাকে হলোঁ উম এফালে অহা যোৱা কৰি থাকে বোলে, এটোপোলা দি পঠিয়াওচোন নাই।
দে মো হেৰি হয় আক এ উম, গৰুৱে গায়ে কিমান থাকে। তোমাৰ তুন গৰু গাইও নাই চাগে, মোৰ এতিয়া দুপৰীয়া হলে গৰু গিলে যাব লাগে। সন্ধিয়া লগা হলে গৰু আনিবগে লাগে। আন ল'ৰা ছোৱালী ইফালেদি স্কুলৰ পৰা আহি পাইহে, তাৰ মাজতে আকৌ, দুপৰীয়া আবেলিল সিহতক কাৰণে কিবা এটা বনাই দিব লাগে।
টেকেলি বহুত চোকা হৈছে কিন্তু।
আনা নাই এইটো কথাাটো বুজি পাব লাগে ন'।
বহুত চলিছে কিন্তু আপোনাৰ মোক এইকেইদিন। ভাত-পানী এতিয়া হলনে নাই?
ভাতকেইটা এ ডাঙৰ ছোৱালীয়ে বনাই আছে।
অ' মাছ, মাছে-মাছে কোমোৰাই গোল নেমু দি বনাব।
অ', গোল নেমু অকণ দি দিবলৈ কৈছে।
অ', আপোনালোকৰ ডাঙৰ ছোৱালীয়ে ধুনীয়াকে বনাব জান বাৰু, মই আপোনালোকৰ ছোৱালীহাতে খাই পাইছোঁ। এবাৰ সিফালে গৈছিলোঁ নহয়, তেতিয়া তাত সোমাই, ভাত এসাঁজ খাই আহিছিলোঁ।
অ', অ', আমাৰ আম এজোপা আছে যে, আমজোপাত এতিয়া মানে বাদুলি পৰিছেহি, ইমান থল-থল, শৰাইছে টিঙত পৰিছে।
আমাৰ কাষৰ মানুহ ঘৰ কঁঠাল হৰি থাকে তেনেকে, ধাপ ধূপ, ধাপ ধূপ অকল কঁঠালকে হৰি থাকে। কঠালৰ চিজেন যে পুৰা কঠালুটি খাইছোঁ।
উম, কঠাল গুটিবোৰ শুকুৱাই শুকুৱাই থৈ দিবাচোন, আমাকো দিবা।
অ' আপোনালোকে কঠাল গুটি খাইছেনে?
মই খোৱাই নাই কঁঠাল গুটি। কালি এঘৰৰ পৰা এটা আনি পেলাই গুটি কেইটাকে উলিয়াই ৰ'দ ত দিছো, কঠালটো ইমান ঠিক নাপালো টেঙা টঙা।
অ' এই কঁঠালবোৰ কিবা বেয়া হৈছে আমাৰ কাষৰ মানুহ ঘৰ।
উম।
তাৰ পৰা সেই, বৰ ভাল হৈ থ
উম, উম, ত কঁঠালতো নাখালোহতে আমি সেই গৰুক দি দিলো, এজনে দু পুতা খালে, খাই কৈছে এইটো নালাগে খাব গেছ
অ', আমিও সেই গুটিহে, আমিও গুটিহে খাওঁ। আমাৰ আকৌ সেই আলহী বহি আছে, ওচৰৰ এ, আমাৰ উ, লগৰ এজনী তাত যে, বয় যে, আখি সূতা চাদৰ বু যে বৈ আছে, সেই তাই। তাহাতৰ সেই উম, তাই মানুহজন বহি আছে। তাৰ পৰা আকৌ আমাক, তা আকৌ আৰু এজনী আছিলে নহয় বান্ধৱী সেইজনী আকৌ আজি মাকৰ ঘৰলৈ গৈছিলে। গৈ ল'ৰাটো সেই বসন্ত ওলাইছে, তাই নাহিলেই তাতে থাকিলে বাৰু। নাই আমাৰ এইফালে এতিয়া মানুহ হে নাই আৰু, ইহতি অত গৈছে, তত গৈছে ময়ো
অ', মই মানে ফোন এটা মাৰিছিলো হে আগতে ফোন নাম্বাৰটো পাইছিলো। তাৰ পাছতে এতিয়া তাৰ মানে ফোনটো ৰিচিভ কৰা নাই, মই ভাবিছোঁ কেলেই ৰিচিভ নকৰিলে।
অ তাই মানে হেৰি লৈাই আছে তাকে আমনি কৰি আছে আৰু সেই তাত নেটৱৰ্ক নাপায় তাই ফোনটো
অ
কথা পাতিবও নোৱাৰে কথা পাতিবও নোৱাৰে নেটৱৰ্ক নেপায় কথা পাতিবলে হ'লে এই ৰাস্তালৈ যাবগৈ লাগিব সেইকাৰণে হেই তাই কাইলেতো কথা আজি কথা পাতিব নোৱাৰি মই কৈছিলো তাই হয় নে ৰাসাল আহিয়ে কথা পাতিছেহি
অ অ। এতিয়া ছোৱালী আহিবনে বাৰু?
কছ আৰু ছোৱালী
ছোৱালী আহিবনে নাহে?
আমা ছোৱালী নে? আহিব আহিব।
অ।
এ ম বহি আজি নাই আপোনালোকৰ লৰা দি
নহয় এনে লৰা আমাৰ বহি দিছে নম্বৰ বোৰ কম কম পাইছে তাকেহে গালি পাৰি আছো। ইমান নম্বৰ কম পালে কেনেকে হ'ব।
কেইখন দিলে বহি
দিছে পায় আছামিজৰ হেৰিয় গণিত
এতিয়া, গণিতত কিমান পালে?
থাৰ্টি চেভেন।
আছামিজত?
আচামিজত ফৰ্টি ছিক্স নে থ্ৰি কিবা এটা।
অ অ। পাইছে আও পঞ্চাছৰ ভিতৰতহে।
হ'লেও আছামিজটো সেইটে সেইটো পাব নালাগে, আছামিজত সৰকে পাব লাগে।
হয় ফিফটিৰ ভিতৰত ফৰ্টি ছিক্স পালে সেইটো আৰু পালেই পাইছে বুলিয়ে ধৰক আৰু অকমান জোৰ দিব আকৌ পাছলে
এতিয়া হেৰিহে ছমসীয়াও নহয় নহয় আহ
উম অ সেইফালে কোৱা শুনিছিলো কিবা হে হেৰি হৈছে বুলি এ ট্ৰেইনৰ দলং ভাগিছে বুলি
অ ট্ৰেইনৰ দলং ভাগিলে নহয় এতিয়া ট্ৰেইন চেইন নলে মুকং চেলেঙৰ পৰা আহা ট্ৰেইনখন এতিয়া চলিব ন নোৱাৰে আৰু সেইখিনিৰ পৰা দলং ভগা এইপাৰ পৰা বেলেক ট্ৰেইনহে দিব বুলি কোৱা শুনিছো
অ অ এতিয়া আমিবিলাক যোৱা মেলাত অকমান অসুবিধাই হ'ব দেখোন।
অসুবিধা হব আৰু দলংখনৰ ই বৰ বেছি দিন নালাগে নহয় ব হেত পতাপত হয় আমাৰ অসম চৰকাৰৰ কাম বিলাক লেহেমীয়া গতিত হয় চেণ্টেলে পতাপত অনাই দিব আৰু আৰ্টিফিচিয়েল মেচিন আনিব আনি দিব ট্ৰেইন যাব পৰা কৰি দিব চেণ্ডেলৰ কাম বিলাক ইমাৰজেঞ্চি হ'ব নহয় তেনেহ'লে অন্ত বন্ধ হলে কিমান লছ হৈব
অ সেইটো কথা আমাৰ এইফালে মানে মই সেইফালে যোৱা কথা কথা আছিলে এতিয়া বোলে ট্ৰেইনখন নগলে কেনেকেনো যাম জানো একেবোলো
আপুনিও বৰ ফুৰি ফুৰে এই বাৰিষা মাতি ৰুব লাগে। এই বাৰিষা মাটি ৰুব লাগে আপুনিও বৰ ঘূৰি ফুৰা ধানদাতে থাকে
এ নহয় অ এপাৰ মাজতে এপাক দুপাক এতিয়া গৰম বন্ধ নহয় জানো গম বন্ধ হওতে নে অকনমান নুফুৰিলে আকৌ পিছত নোৱাৰিম নহয় স্কুল খোলা অ স্কুল খোলাৰ পিছত নোৱাৰিম নহয়
লৰিটোৱে এবাৰ মেট্ৰিক দিব আও ল'ৰা লৰাটোৱে এবাৰ মেট্ৰিক দিব নহয় গাঁও খোৱা ধান্দা বাদ দিয়ক আকৌ আ দিন নাহিব নহয়
সেইটোৱে ধান্দাত